হেল্ল'।
হেল্ল'।
হেল্ল', হয়।
হয় নমস্কাৰ।
হেল্ল'।
হয় শুনা পাইছে।
হয় শুনিছোঁ কওক।
অহ বাকী কি কৰি আছে?
উ কি কৰিব আৰু ইমান গৰম পৰিছে বিচনাতে শুই আছো।
খোৱা বোৱা কৰিলে?
নাই নাই খোৱা বোৱা এতিয়ালৈকে কৰা নাই, অকমান লাহেকে কৰিম আৰু।
উম বাকী বতৰ পাতিবোৰ?
কি কলা?
তৰ পাতি কেনেকোৱা তাত এতিয়া?
বতৰ একেবাৰে বেয়া আপোনাৰ দিনত হ'লে অকণমান ৰ'দ টো ওলাই কিন্তু আকৌ ৰাতি হ'লে আপোনাৰ বতৰ বহুত বেয়া বৰষুণ ইজাকৰ পিছত সিজাক আহি হি থাকে।
হয় হয়, বাকী আপোনাৰ কাম কাজবোৰ কেনে চলিছে এতিয়া?
কাম কাজ ঠিকে চলি আছে। অ' নাই ফলা ফলটোতো বিচৰা মতে নহলে সেইটো কাৰণে অলপমান দুখ লাগিলে।
হয় হয়, এতিয়া মানে আমি চাবলৈ গলে কি কৈছা হয় এতিয়া আমি চাবলৈ গলে মানে
পি এলৰ হওক বা ক্ৰিকেটৰ জগতখনৰ হওক, ক্ৰিকেটৰ ফিল্ডখনত মানে আপোনাৰ কম্পিটিচ্যনটো বহুত বেছি।
অ' হয় সেইটোতো হয়েই।
এতিয়া সাধাৰণ পৰীক্ষা এটালে বা চাকৰি এটা যিমানখিনি কম্পিটিশ্যন হয় তাতকৈও বেছি প্ৰতিযোগিতা হৈ আছে আমাৰ এই ক্ৰিকট জগতত। মোতকে বেছি ভাল। আপুনি জানিব। আপুনি যিহেতু অডিছন দি আহিছে। হয়, আপুনি কেনেকুৱা আপোনাৰ অনুভৱ মানে এই বিষয়ে? আপু পু ভাৰতীয় জ নহয় বুলি ভাবে। সন্মুখত কি সমস্যা আহি পৰিব।
অ হয় আপোনাৰ পোন প্ৰথম কথা প্ৰতিযোগিতাটো বহুত বেছি। কাৰণ ইমান মানে আপোনাৰ। প্ৰতিভাশীল ব্যক্তি আছে। আ উঠি অহা প্ৰজন্মৰ কথাই আপুনি যদি কয় তেতিয়া মানে আপুনি এতিয়া প্ৰতিখন গাঁৱে গাঁৱে আপোনাৰ বহুত মানে ল'ৰা ছোৱালী তেনেকুৱা ওলাব, আপোনাৰ ভাল ক্ৰিকেট খেল নাই। সেইটো কাৰণে প্ৰতিযোগিতাটো মানে দিনক দিনে আপোনাৰ বাঢ়ি বাঢ়ি গৈ আছে।
হয়
তাৰ ফলত আপুনি এতিয়া ধৰি লওক। এতিয়া মইয়ে ময়ে গ'লো আপোনাৰ গৈ পেলাই এটা এটা মানে সুন্দৰ পৰিৱেশ। যিহেতু ক্ৰিকেটৰ পৰিৱেশ। তাত গৈ আপোনাৰ খুবেই ভাল লাগিলে কিন্তু মনে বিচৰামতে নহলে যেতিয়া সেইটোৱে অলপমান দুখ পালো। কিন্তু বাকী ধুনীয়া। আ আপোনাৰ যোনখিনি মই খেলুৱৈ লগ পালো সেইখিনিও বহুতেই ভাল ব্যৱহাৰ পাতিৰ পৰা ধৰি।
হয়। আপুনি ইমান নিৰ্হব আপোনাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি ইয়াতকে ভাল পাৰেঞ্চ দিলে হয়তো চিলেক্ট হৈ যাব পাৰে। এতিয়া আপুনি প্ৰতিভাৰ কথাটো ক'লে হয়। আমাৰ প্ৰতিভাৰ কথা যদি চাওঁ, এতিয়া মানে দেশখনতে আপুনি গাঁৱে ভূঞে আদি কৰি গোটেই দেশখনতে মানে প্ৰতিভাৰ কোনো ফালৰ পৰাই একো অভাৱ নাই এতিয়া উদাহৰ স্বৰূপে যদি আমি চাওঁ। পোন্ধৰ বছৰীয়া এতিয়া বৈভৱ চুৰীয়াবঞ্চিক ইমান কম বয়সত তেওঁ কিমান এজন প্ৰতিভাশালী ব্যক্তি, তেওঁ এটা প্লেটফৰ্ম পালে কাৰণে আজি প্ৰতিভা প্ৰদৰ্শিত কৰিবলৈ পাইছে কিন্তু তেনেকুৱা হয়তো বাৰু বহুত বহুত লোক ওলাব। বহুত প্ৰতিভাশালী ব্যক্তি ওলাব, যি সকলে ভাল প্লেটফৰ্ম এটা মানে যাৰ ফলত তেওঁলোকৰ প্ৰতিভাখিনি প্ৰদৰ্শন কৰিবলৈ পোৱা নাই।
হয়।
হয় আমাৰ দেশত মানে আপোনাৰ চাব গলে প্ৰতিভাৰ কোনো অভাৱ।
হয়, প্ৰতিভাৰ কোনো অভাৱ নাই। কিন্তু উপযুক্ত আপুনি এটা মানে সুবিধা নোপোৱাৰ কাৰণে কৰ'বাত ৰখি যাব লগা হয়।
হয়, হয়। চৰকাৰখনেও কিছুমান ব্যৱস্থা হাতত ল'ব লাগে। প্ৰতিখন গাঁৱে ভূঞে হওক বা প্ৰতিখন জিলাত হওক এখন ভাল খেলা ধূলা কৰাৰ বাবে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাবৰ বাবে সুবিধাখিনি প্ৰদান কৰিলে আমাৰ আমি লাভান্বিত হওঁক এতিয়া ধৰক আপোনাৰ আমি ক্ৰিকেটৰ ক্ষেত্ৰত আমি বেছি কে গুৰুত্ব প্ৰদান কৰো। কিন্তু যদি আমি চাওঁ আমাৰ অলিম্পিকৰ ক্ষেত্ৰত আমাৰ প্ৰদৰ্শন তেনেই বেয়া। অলিম্পিকত হয়তো এইবাৰ ক্ৰিকেটটো আহিব সেইটো বাৰু পিছৰ কথা কিন্তু আমি যদি এনেই চাওঁ ভাৰ হ'ল আমাৰ অলিম্পিকত প্ৰদৰ্শন ইমান বেছিও আমাৰ ভাল নহয়। কিন্তু তাৰ পৰিৱৰ্ত য়া আমি যদি এতিয়া চাওঁ চাইনাৰ বা জাপানৰ, জাপান এখন আমাৰ তুলনাত কিমান সৰু দেশ। সিহঁতৰ তাত প্ৰতিটো খেলৰে কেনেকুৱা কেনেকুৱা পাৰ্গত ব্যক্তি আছে। আমেৰিকাৰ ক্ষেত্ৰত যদি আমি চাওঁ কিমান পাৰ্গত ব্যক্তি আছে আমাৰ ইয়াতোতো তেনেকুৱা প্ৰতিভানো অভাৱ নাই। কিন্তু মানে এখন উপযুক্ত প্লেটফৰ্ম নোপোৱা জহত উপযুক্ত এখন তেনেকুৱা ঠাই নোপোৱাৰ কাৰণে আমাৰ প্ৰতিভা খিনি বিলুপ্ত হৈ গৈছে বা ক'ৰবাত থাকি যাবলগীয়া হৈছে।
আপুনি কি ভাবে এই সন্দৰ্ভত
হয় আপুনি ঠিকেই কৈছে আপোনাৰ সতে মই একমত কিন্তু সেইটোৱে আপোনাৰ উপযুক্ত সুবিধা পাতি নোপোৱাৰ কাৰণে চৰকাৰেও ইয়াৰ পতি একো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে হয়তো আজি আমান ইমান প্ৰতিভাশীল ব্যক্তি থকাৰ পাছতো ইমান প্ৰতিভাশীল আপোনাৰ আজি যুৱ প্ৰজন্মৰ কথাই আমি ক'ম। তেওঁলোকে থমকি ৰ'ব লগা হৈছে। আৰু এতিয়া শুনিছো আমাৰ অসমতো। আ কি বুলি কয় অ এইটো এ পি এল নে কি ওলাব হেনো অসম প্ৰিমিয়াৰলী
হয়, হয়। হয় হয় সেইটোৱে মই শুনাই নাছিলো বাৰু অসমৰ ম্যাদী বুলি এনে খেল। আপোনাৰ মই শুনা পোৱা মতে কি জিলাৰ বিভিন্ন জেগাক লৈ পেলাই। টিম গঠক, যেনেদৰে আই পি এল হয়। আই পি এলৰে সমপৰ্যায় মানে সমসাম ভ ইয়াত এ পি এলে খেলখন চলাব তাৰ ধৰক। আপোনাৰ ভাৰতৰ কিছুমান খেলুৱৈও খেলিব পাৰে অকল অসমৰ খেলুৱৈসকলে খেলিব বুলি কথা নাই। বেলেগৰ বাহিৰৰ প্লেয়াৰ মানে আপোনাৰ। কিনো বুলি ভাবিলে কিনিব পাৰে। আই পি এলৰ নিচিনা হ'ব চিষ্টেমটো। হয়, আমাৰ দেশ মানে আপোনাৰ ক্ৰিকেটৰ ক্ষেত্ৰত যথেষ্ট কৰিছে বা তাত খটোৱাইছে। কিন্তু বাকী খেলবিলাক তেনেকে পিছ পৰি গৈছে আজিলৈকে আমাৰ ভাৰতীয় টিমটো ভ নহব আমি প্ৰতিটো খেলতে সমানে মানে সমসাময়িকভাৱে প্ৰতিটো বস্তু উঠাই লৈ যাব লাগিব।
হয়, হয়।
এতিয়া চাৰিটা টম খেলাই দিব পাৰিব বেলেগ বেলেগ ফৰ্মেতত।
হয় এতিয়াতো এতিয়াতো আপোনাৰ সেইটোৱেই হৈছে।
হয় আপুনি কোৱাতোৱে এতিয়াতো সেইটোৱে হৈ আছে এতিয়া আমাৰ ভাৰতৰ আ আপোনাৰ টি টুৱেণ্টি হৈ আছে আয়াৰলেণ্ডৰ লগত। ত' এটা টিম আপোনাৰ আয়াৰলেণ্ডত গৈছে, বাকী আমাৰ ইণ্ডিয়াৰ এই এতিয়া শ্ৰীলংকাৰ তি চিজ হৈ আছে আৰ টিষ্টৰ। ত টেষ্টত এটা টিম তাৰ আগত আপোনাৰ শ্ৰীলংকাতে হৈ গ'ল আপোনাৰ। ত্ৰি নেচন চিৰিজ আপোনাৰ অডিয়াৰ ক্ৰিকেট তাতো এটা টিম বেলেগ। তেনেদৰে মানে কেবেটাও টিম। এতিয়া আকৌ আপোনাৰ আমাৰ যোনটো মেইন টিম সেইটোও আপোনাৰ যিদিনা মানে পি হেৰি ইণ্ডিয়াৰ এই ফাইনেল আছে আৰু তাৰ আগদিনা আমাৰ ইণ্ডিয়াৰ মেইন। যোনটো টীম হয় সেইটো দিয়াই খেলি আছে।
হয়, আপুনি এনে
প্ৰতিভাশীল আমাৰ ইয়াত, হয় কি কৈছে আপুনি?
আপুনি এনেকেও ভাবে যে আমাৰ কিছুমান প্ৰতিভা হয়তো আমাৰ পলিটিক্সৰ বাবে কওক বা তেনেকুৱা কিবা কাৰণতো কেতিয়াবা বেজাবগীয়া হয় নেকি? এতিয়া আপুনি চাব যাওঁ বিৰাট কোহলিয়ীয়ে ইয়াৰ আই পি এলত বহুত সুন্দৰ প্ৰদৰ্শন কৰিছে তথাপিও তেওঁ টি টুৱেণ্টি- কেভেন লব লগা হল, টেষ্ট এজন সুদক্ষ ক্লেয়াৰ হোৱা সত্ত্বেও টেষ্ট পৰা তেওঁ ৰীতাই মেন ললে। এই ক্ষেত্ৰত আমাৰ হয়তো ক্ৰিকেটৰ বহুত খনত কিবা পলিটিকেল কিবা সংযোগ আছে বুলি আপুনি ভাবে নেকি এনেকুৱা কোনোবা
উ
ভাল প্লেয়াৰ পিছ পৰি ৰৈ
হয় মইতো সেইটো একদম আপোনাৰ আজি কালি মানে আজি কালিৰ জগতখন কেনেকুৱা আপোনাৰ পলিটিক্স আপোনাৰ চবতে থাকিব খেল হওক যি হওঁক আপোনাৰ চবতে পলিটিক্স জৰিড় হৈ থাকে। ত' এনেকুৱা মানে আপোনাৰ বহুতো প্লেয়াৰ মানে খেলুৱৈ আছে। যোন সকলে আপোনাৰ পলিটিক্সৰ কাৰণেই মানে আহ নিজৰ মানে যোনটো সি ডিজাৰ্ভ কৰে যোনটো। নিজৰ জেগাটো যোনটো ডিজাৰ্ভ কৰে সেইটো মানে নেপায়।
হয় হয় এনেকুৱা যদি আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো স্বজনপ্ৰীতি হয় স্বজন প্ৰীতি মানে আপোনাৰ প্ৰতিজন বস্তু কয় বস্তু যদি আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো থাকে ইয়াৰ ফলত আমাৰ এই খেলাৰ ক্ষেত্ৰতো হয় তো আমাৰটো কিছু ক্ষেত্ৰত পিছ পৰি ৰল মানে মনত কোনোবা।
ৰৈ আছে নেকি যদি এই পলিটিক্স বাবে বা ৰ বানপীতিৰ বাবে পিছ পৰি ৰৈছে।
হয় আপুনি যিহেতু সেইটো কথা কৈছে তেতিয়াহ'লে মই প্ৰথমতেই নাম ল'ব লাগিব। আপোৰ আ মনিচ পাণ্ডে মনীষ পাণ্ডে এজনতো বহুত ভাল খেলুৱৈ আছিলে আপোনাৰ তেওঁ দুহেজাৰ আঠ চনৰ পৰাই এতিয়া এলত ভাল প্ৰদৰ্শন কৰি আহি আছে।
হয়
কিন্তু তেওঁ আপোনাৰ দুহেজাৰ পোন্ধৰ মানত আহ ইণ্ডিয়াৰ কাৰণেও খেলিছে তেওঁ।
হয় হয়।
কিন্তু তাৰ পিছতে আপোনাৰ পলিটিক্সৰ কাৰণে ক'ব লাগিব এ আপোনাৰ তেওঁক টো বিৰাট কোহলিৰ লগত তুলনা কৰা হৈছিল এটা সময়ত।
হয় হয় বৰ্তমান প্ৰজন্মই হয়তো তেওঁক চিনিয়ে নাপায় এতিয়া।
হয় আৰু দ্বিতীয়তে আপোনাৰ ক'ব লাগিব আমাৰ ঋতুৰাজ গাইকোৱাত।
হয় হয়
তেওঁতো একমাত্ৰ খেলুৱৈই যি অষ্ট্ৰেলিয়াৰ সন্মুখত আপোনাৰ টি টুৱেণ্টিত চেঞ্চুুৰী কৰিছ- ছিলে।
কিন্তু সেইটো আপুনি কোৱা বিষয়ে টো হয় কিন্তু ঋতুৰাজ গায়কোৱাডে এইবাৰ আই পি এলত যি দুৰ্বল প্ৰদৰ্শন কৰিলে
তাৰ ভ তাৰ বাবে হয়তো তেওঁ এটা ভাল স্থান ভাল স্থানৰ বাবে উপযোগী। নহয় বুলিও মই ভাবো আপোনাৰ বিচাৰটো বেলেগো হ'ব পাৰে।
নহয় আপুনি এটা চিজনৰ পৰা আপুনি এটা প্লেয়াৰক কেতিয়াও আহ জাৰ্চ কৰিব নোৱাৰে। আপোনি এতিয়া চাওক যদি এজন প্লেয়াৰে আই পি এলত যদি ইমান বেয়া খেলি তাৰ পিছত গৈ পেলাই শ্ৰীলংকাৰ দৰে ইমান কঠিন মানে আপোনাৰ ছিটুৱেশনটো এনেকুৱা আছিল ছিলে যে, আমাৰ ইণ্ডিয়া টিম একেবাৰে দুৰ্বল হৈ গৈছিলে শ্ৰীলংকাৰ লগত। কিন্তু তাতো মানে বৈভৱ সূৰ্য়াবংশীৰ নিচিনা এজন প্লেয়াৰে তাত ষ্ট্ৰাগল কৰি পেলাই যেতিয়া আউট হৈ গুচি গ'ল আপোনাৰ তেনেকুৱা অ'- ঋতুৰাজ গাই চাৰি নম্বৰত আহি পেলাই চেন্সুৰী কৰিছে।
হয় -হয় হয়তো এনেকুৱাও হ'ব পাৰে নেকি যে ঋতুৰাজ গাইকুৱা টি -টুৱেণ্টি ফৰ্মৰ বাবে বা বিছ অভাৰৰ খেলৰ বাবে উপযোগী নহয় তেওঁ। পঞ্চাশ অভাৰ খেলৰ বাবেহে
অ' হয়। আপুনি সেইটোও কব পাৰে, সেইটোও কব পাৰে আপুনি।
চাবলৈ যাওঁ গাইকোৱাদে তেন্তে, ঋতুৰাজ গাইকোৱাদে টি টুৱেণ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ লোৱাটো আপুনি বিচাৰে নেকি?
নহয়- নহয় সেইটোতো একেবাৰে নিবিচাৰো কাৰণ নহয় আপুনি এটা কথা কওঁক ৰিটাইৰমেণ্টৰ কথা আপুনি কৈছে। ৰিটাইৰমেন্ট লোৱা-নোলোৱা আজিৰ দিনত তেওঁৰ কা মানে একেই হৈ আছে। কাৰণ বি চি চি য়ে তেওঁক আৰু মানে পলিটিক্সৰ কাৰণেই হওঁক যি কাৰণেই হওঁক তেওঁ এটা টিমতো মানে আমি দেখা নাপাওঁ গতিকে টাইৰ লোৱা-নোলোৱা একেই হৈ আছে, তেওঁৰ কাৰণে। আপুনি - আপুনি এতিয়া চাওঁক। অ'- শুভমন গিল। শুভমন গিল নিশ্চয় এজন ভাল প্লেয়াৰ। মই বেয়া বুলি
নহয় তেখেত ইমানো বিশেষ ভাল প্লেয়াৰ নহয়।
হয়, ইমানো- ইমানো বিশেষ নহয়, কিন্তু হ'লেও আপুনি ভাবেনে যে ৰোহিত শৰ্মাতকে আপোনাৰ চুভমন গিল দুহেজাৰ সাতাইশৰ বিশ্বকাপত তেওঁ বেছি ভাল এজন উম, নায়ক হ'ব পাৰিব বুলি
নাই, মই এই কথা কোনো - কোনো কাৰণতে মই একমত হ'ব নোৱাৰোঁ। এইটো হয়। এই স্বজন প্ৰীতিৰে এটা কু-প্ৰভাৱ। যাৰ ফলত শুভমন গিলৰ নিচি না এজন ইমানো এক্সপাৰ্ট নোহোৱা প্লেয়াৰ এজন আমাৰ আজি ভাৰতৰ টিমত